কি কৰি আছ?
আছো এনে, তুমি?
মই মানে ভাত খালা?
হেল্ল'।
উম। কিহে দি খালা?
দালি, তুমি?
এ মই দালি, কণী আৰু আলু ভাজিছিলো।
অ'।
উন স খবৰটো ভালেই ন?
তোমাৰ কোৱা উম। পছত
মই ভালেই আছোঁ।
অ, কি কৰি আছা এতিয়া? শুই গলা নেকি অ।
উম।
অ'। শুই আছা ন?
অ ফ্ৰী আছো।
অ।
এ তুমি সেই আমাৰ গাঁৱলীয়া জেগাত কেতিয়াবা গৈছিলা নেকি? মানে বাৰিষা বতৰত কেতিয়াবা গৈছিলে না?
বাৰিষাৰ বতৰত যোৱা নাই।
উম তাতে বাৰিষা টাইমত কেনেকুৱা গম পোৱা নাই তুমি? মানে গাঁৱতে। চৰ ব মানে গাঁৱৰ গাঁৱত যেতিয়া পানী আহে তো পানী সময়ত সবে গম পাই। তাৰ মানে কি মাহ থাকে না মানে চবে গম পায় সেইটো ন পানীয়ে আহিব বুলি। ত' গাঁৱৰ মানুহিলাক আগতে বজাৰ চজাৰ চব কৰি লয় মানে। এ ধৰা আলু বা দালি বা সেই চাউল চাউল চব লৈ লৈ মানে ঘৰত। পানী উঠিলে তো সিহঁতে বজাৰ কৰিব নোৱাৰে না সেইকাৰণে চব বস্তু কিনি লয় কিনি লৈ কেনে থৈ মানে থৈ দিয়ে বাৰিষাত য কেইদিন থাকে মানে পোন্ধৰ দিন থাক বা দহ দিন এ থাকা। এনেুৱাকে থৈ দিয়ে চব বস্তু। বস্তুখিনি এনে তাৰপিছত বাৰিষা আহিলে আ বেছি যদি বেছি পানী হয় তেতিয়া মানুহবিলাক এই চৰকাৰী যে মাথাউৰি বান্ধি দিয়ে চ চৰকাৰে সেইবিলাক মাথাউৰিত যায় চব মানে গৰু, ছাগলী পোহনীয়া জন্তু যিবিলাক থাকে চব লৈ কিনে সেইবিলাক মাথাউৰিত যাই কিনে থাকে মানে তাতে মানে- ৰন্ধা বঢ়া হল আৰু চব তাতেই কৰে আৰু। আৰু মানে কষ্ট হয় মানে বহুত কষ্ট হয় তেতিয়া।
অ আৰু আমাৰ যি বৰপেটাত যি হেৰি আছে। উম কোৱাচোন। হেল্ল'।
মানে হেল্ল'।
শুনি আছোঁ কোৱা।
অ মানে আমাৰ সেই বাৰিষা উতৰত মানে যধে মে পান পানী বিলাক পানী বিলাক আহিয়ে থাকে না। ত মানে মাছ চাছ পোৱা যায় আৰু যধে মধে। সেই জাল বিলাক হেৰি কৰি কিনে মানে যিফালেদি পানী আহি ফালেদি মানে জাল বিলাক ধৰিলে আৰু মাছ পোৱা যায় নাই। নদীৰ মাছ গিলা লোকেল মাছ এনেকুৱা তাৰ পিছত ছত বাৰিষাৰত মাছ চাছ মাৰি কিনে খাব পাৰি আৰু সেইটোয়ে মাছ কাৰণে সুবিধা কিন্তু আৰু চব চব মানে অসুবিধাই আৰু মানে বাৰিষা বতৰত ক'তো যাব নোৱাৰ
অ সেইটো হয় দিয়াচোন সেইটো। সেইটো সকলোতে হয় অকল চৰ বুলি নহয় উম।
অ মানে চৰত হ'লেও বেছি হয় না। মানে চহৰত মানে গাঁওৰ হেৰি হলেও অলপমান কম হয়। এনে ৰাস্তা ঠাত্তা উঠে বা কিছুমান ৰাস্তাতো নুঠে সেনেকুৱা আৰু আমাৰ গাঁৱত সেনেকুৱা ডাইৰেক্ট মানে ৰুমৰ ভিতৰত আনকে আমি য'ত থাকিম সেইটো ৰুমতো উঠে সেনেকুৱা।
উম আৰু আমাৰ বৰপেটাৰ ফালে যি এটা হেৰি আছে।
উম।
পাহাৰ আছে গম পোৱা না।
পাহাৰ আছে নাই।
বাঁকৰ পাহাৰ আছে ইমান আহ ইমান ধুনীয়া পৰিৱেশ। তাকে
অ, দিয়াতে
অ হেল্ল',
হেল্ল',
মই গেইছিলো ইমান ধুনীয়া পৰিৱেশ তাতে। চাৰিওফালে সেউজীয়া চাৰিওফালে সেউজীয়া পৰিৱেশ। আৰু গৰু ছাগলী গিলা মানুহে চৰে সেইফালে। আৰু আমি সিপিনে লৈ যাবা গম পাইচানে।
আহ দিয়াতে
নাই-নাই ৰ'বা-ৰ'বা,